হেল্ল'?
অ', শুনি আছা নে?
অ', শুনি আছোঁ‌ দিয়া, কোৱা?
অ'-অ' কি আছোঁ‌-আছোঁ‌, তুমি?
অ', মই আছোঁ‌ দিয়া, বহুত দিনৰ মোৰত ছোন।
অ', বাকী চাহ-পানী খালা?
উম, খালোঁ‌-খালোঁ‌, তুমি খালা?
উম, খালোঁ।
অ'।
উম, তোমাৰ চোৱাচোন, আজিকালি আমাৰ অনলাইন মাৰ্কেট খনৰ মানে কিমান উন্নত হৈ আহিছে।
উম-উম, হয়-হয়। সুবিধাও বেছি হয়।
হয়। তোমাৰ মানে আমাৰ প্ৰথমে তোমাৰ, কি বুলি কয়? যদি আমি দেশখনৰ কথা ক'ব যাওঁ, তোমাৰ মানে কেনেকুৱা হয়? কোৱাহে, অ, প্ৰথমতে তোমাৰ মানে চাবা আমাৰ অফলাইন মাৰ্কেটৰ ওপৰত বা অনলাইন মাৰ্কেটৰ ওপৰত মানে দুয়োটা সুবিধা অসুবিধা আছে।
উম-উম, আছে।
হয়নে? আৰু ধৰা আমাৰ মানে অনলাইন মাৰ্কেট তোমাৰ হৈছে ইন্টাৰনেটৰ মানে জৰিয়তে তে সেই সামগ্ৰী বা সেৱা ক্ৰয় বিক্ৰী কৰাৰ ব্যৱস্থা। ধৰা তোমাৰ কম্পিউটাৰ বা মোবাইল অ', বা এইবিলাকত আৰু য'ত ইন্টাৰনেট সেই ব্যৱহাৰ কৰিব পাৰি বা ঘৰতে বহি মানে অৰ্ডাৰ কৰিব পাৰে আৰু কম সময়ৰ ভিতৰত।
অ'-অ'।
আৰু তোমাৰ অফলাইন মাৰ্ট-মাৰ্কেট হৈছে ধৰা আমি দোকান বা বজাৰত গৈ বা নিজৰ লাগতিয়াল সামগ্ৰীবোৰ কিনি আনোঁ‌। সেইটোৱে আৰু।
উম' সেইটো হয়, আৰু। মানে কি, মোৰ মতে কিন্তু অফলাইন মাৰ্কেটত উম, মানে গৈ পিনে মানে বেছি ভাল, কাৰণ বস্তুখিনি আমি, চাই-চিতি আনিব পাৰোঁ‌। কিন্তু অনলাইনত ধৰি লোৱা, চালেও আমিতো বা হাত হতেৰে লাৰি বোলে বস্তুতটো এনেকুৱা বা কাপোৰতো এনেকুৱা টাইপৰ আমি সেনেকে চাব নোৱাৰোঁ‌, এনে জাষ্ট ফটোটোহে আমি চাব পাৰোঁ‌।
উম।
সেইটো এটা প্ৰব্লেম হয়, আৰু কিছুমানটো বহুত খিনি কিছুমান বেয়াও আহে অৱশ্যে।
হয় হয়, তোমাৰ চাবা মানে অ' ধৰা আমাৰ অনলাইন মাৰ্কেটৰ এটা ডাঙৰ সুবিধা হৈছে ধৰা সময়টো আমাৰ মানে কমি যায় আৰু সময়ৰ মূল্যটো ধৰা ঘৰৰ পৰা ওলাই মানে নোযোৱা গৈ মানে যিকোনো সময়তে মানে বজাৰ কৰিব পাৰে অনলাইনতে। আৰু ধৰা অনলাইনত বুলি তোমাৰ অ' সময় বুলিয়ে নহয় আৰু। বা অনলাইনত বহুত ধৰণৰ সামগ্ৰী একেলগে মানে তুলনা কৰিব পাৰি ধৰা গু-গুণগত মান বা গ্ৰাহকৰ মতামত মানে এইবিলাক গোটেই সটি চাই মানে আৰু তোমাৰ সঠিক সিদ্ধান্ত ল'ব পাৰি। আৰু তোমাৰ তোমাৰ আৰু এটা কথাটো গমেই পোৱা অনলাইনত অ' সেই তোমাৰ ডিচকাউন্ট বা কো পন বা কেছবেক এইবিলাক এইবিলাক অফাৰ পায় তাৰওপৰত মানে তোমাৰ অ' বজাৰত যিমান দাম বস্তুটো মানে অফ অ' অনলাইনত মানে তাত কৈ মানে বহুত কমত পোৱা যায় আৰু।
অ', অ' হয় হয়।
সেইটোও হয় বাৰু কিন
আ, ধৰি লোৱা বস্তুটো ভাল নে বেয়া সেইটো এতিয়া আমাৰ অফলাইন বজাৰত মানে কি বেছি ভালকৈ চাব পাৰি। এতয়া অনলাইনত মানে যিটো হয় সেইটোয়ে আমি মানে কি ৰাখি থৈ দিব লাগিব।
উম, উম। আৰু তোমাৰ চাবা অ' সেই মানে অ' অনলাইন মাৰ্কেটত মানে বহুত তোমাৰ অসুবিধা আছে ধৰা আমি মানে অ' সেই যিহেতু বস্তুটো আমি চবি চাইহে অৰ্ডাৰ কৰিব লাগে। ধৰা অ' ছবিটোৰ দৰে তোমাৰ বাস্তৱত ব টোটো একে নহয় ধৰা তাত কেতিয়াবা তোমাৰ তাত নকল সামগ্ৰী আহে।
উম, মানে বে-বেয়া সামগ্ৰীবোৰ আহিলে মানে তোৰ পিছত অৱশ্যে ৰিটাৰ্ণো কৰিব পাৰি দিয়াচোন।
অ' বা সতিগ্ৰস্ত সামগ্ৰী আহে আৰু কিন্তু তোমাৰ এই তুমি যে ক'লা ৰিটাৰ্ণৰ অ' বা কৰিব পাৰি কিন্তু তাৰ বাবে অপেক্ষাও কৰিব লাগে ন'?
অ' অপেক্ষা বা আৰু মানে কি যদি আৰু মানে এটা কথা কি অনলাইন মাৰ্কেটত মানে কি হয় উম, ধৰি লোৱা আমি বস্তু এটা অনলাইন কৰিলোঁ আজিয়ে ধৰি লোৱা আ যি কৰিলোঁ আজিয়েতো আহি নাপায় কিন্তু বস্তুটো যদি আমাৰ বেছি লাগতিয়াল হয়। তেতিয়া অলপ দিগদাৰ হয় কিন্তু আমাৰ অফলাইন বজাৰত সেই কথা নাই আজি যি যিটো বস্তু লাগে সেইটো আজি কিনি আনিব পাৰি।
হয় হয় আৰু তোমাৰ মানে চাবা আৰু অ' কি বুলি কয় অ' অনলাইনত এটা বহুত ডাঙৰ সমস্যা আছে মানে তোমাৰ চা-চাইবাৰৰ। চদা ধৰা তোমাৰ যদি অ' আমি এইটো সুৰক্ষিত ৱেবচাইট ব্যৱহাৰ নকৰোঁ তেন্তে বেংকৰ তথ থ ব্যক্তিগত গোটেইখিনি তথ্য মানে চুৰি হ'ব পাৰে বা বেংৰ টকা পই চও নোহাব পাৰে ধৰা আমি য'ৰ পৰা আনো ধৰা সেই এপ টোৰ বিষয়ে জানিব লাগিব ভালকে।
উম উম।
কোনটোৱে হক অ ব্যৱহাৰ কৰা উচিত। সেইবিলাক আৰু গোতেই চাব লাগিব। মানে এতিয়া তোমাৰ মানে, অফলাইন মাৰ্কেটৰ সুবিধা ক'ব গ'লে, ধৰা ছাবা দকানলৈ গৈ ব তো মানে নিজে চুই চাব পাৰে আৰু বা পৰীক্ষা কৰিব পাৰি আৰু। অ দোকানীজনৰ লগত তা মানে দামৰ তামানে তোমাৰ। কিমানত দিব পাৰে, কিমানত নোৱাৰে। সেইবিলাকো পাৰি। এ ধৰা তোমাৰ অ কা সৌ জোতা বা ইলেক্ট্ৰনিক সামগ্ৰী আদিৰ ক্ষেত্ৰতো মানে। এইটো মানে বিশেষ উপকাৰে কাৰণ অনলাইনত দিব নালাগে। এইবিলাক
অঁ অঁ অঁ। আৰু মানে কি, এ ধৰি লোৱা বস্তু এটাৰ দাম য এদিন বজাৰত মানে দোকানীয়ে কয়। সেইটো আমি খেলি মেলি মানে নিজে মানে কি বোলে অমুক অলপ কমকৈ হলেও মানে আনিব পাৰি। কিন্তু কি অনলাইন বজাৰ মানে অন যিবোৰ সামগ্ৰী আমি বা কাপোৰ ইত্যাদি, যিবোৰ মানে আৰু কিনো অনলাইনত আনো। সেইখিনি মানে কি? এ যিটো দাম লিখা থাকে। সেইটো দামে ত আমি দিব লাগ গিব। মোৰ মতে তেনেকে হলে আমাৰ অন অফলাইন বজাৰতকৈ অনলাইন বজাৰত মানে কি, বেছিহে পইচাটো যায়।
উম উম উম। আৰু তোমাৰ চাবা বস্তুটো চাবা, কিবা এটা বেয়া থাকিল। তোমাৰ দোকনত মানে গৈ মানে সহজ টো তোমাৰ সেই দোকানীজনক ক'ব পাৰি আৰু বা তোমাৰ মানে অফলাইন বজাৰে মানে তোমাৰ স্থানীয় ব্যৱসায়ী বা ক্ষুদ্ৰ টো ই সকলক মানে উন্নতি কৰাত মানে সহায় কৰে। ধৰা, মানুহে স্থানীয় বজাৰ পৰা কেনেবা স্থানীয় অৰ্থনীতি খিনতি উন্নত হলে মানে তোমাৰ সেই তোমাৰ ঠাইখিনিও উন্নত হয় আৰু। আৰু কিন্তু আজিকালি মানে তোমাৰ অনলাইন কাৰণে বহু মানুহে এল হৈ পৰিছে মানে তোমাৰ। তোমাৰ কাপোৰ এইবিলাকৰ এইবিলাক অ। মানে এইবিলাকৰ উপৰিও তোমাৰ ত খোৱা খাদ্য। এইবিলাকৰ কাৰণে বহুত বেমাৰৰো সমস্যা হৈছে। তোমাৰ জাংক ফুডবিলাক খায়।
অঁ অঁ, হয় হয়।
উম আৰু মানে কি? উম মানে এলেহুৱা টাইপৰ হৈ গৈছে মানুহবোৰ কাৰণ বস্তুবোৰ নিজে নবনাই। এ অনলাইন কৰিব, অনলাইনত আনি খাব। আনকি আমাৰ আগতে মানে কেনেকুৱা ধৰি লোৱা ছোৱালীসকলে লাৰু পিঠা। সেইবোৰ কি ইমান ধুনীয়াকৈ বনাব জানিছিল। হয়নে? কিন্তু এতিয়া মানে অনলাইনত মানে কি যেতিয়া পৰা অনলাইন শ্বপিং কৰিব পৰা হ'ল। তেতিয়াৰ পৰা মানে কি? এ চব খিনি মানে পিঠা, লাৰু ইত্যাদিৰ পৰা চব খিনি বস্তু অনলাইনতে আনে। তেনেকৈনো ছোৱালী সকলে কি শিকিব?
উম উম, হয়। আৰু তোমাৰ মানে চাবা যিটো আমাৰ অফলাইন বজাৰত মানে। এটা সমস্যাও আছে। মানুহ সুবিধা মানে, তোমাৰ চাবা দোকান দোকানলৈ যাব লাগে। বা তাত সময়ৰ খৰচ হয় বা তাত তোমাৰ যাতায়াতৰ খৰচ। কেতিয়াবা তাৰ মানে দীঘলীয়া লাইনতো অপেক্ষা কৰিব লাগে আৰু তোমাৰ কেতিয়াবা। কেনেকুৱা হয়? তাৰ মানে সকলো সামগ্ৰী এখন দোকানতে নাপায় ন তোমাৰ এঠাইৰ পৰা আন ঠাইলৈ যাব লাগে। তাতো তোমাৰ যাতায়তৰ খৰচ বা তোমাৰ সময়ৰ খৰচ আৰু তোমাৰ ধৰা এ দুয়োটাৰে সুবিধা অসুবিধাটো থাকিবই ন চব বস্তুতে। কিন্তু তোমাৰা আৰু মোৰ মতে মানে তোমাৰ যদি আমাৰ দৈনন্দিন জীৱনত সামগ্ৰী লাগে তোমাৰ মানে অ ওচৰৰ দোকানৰ পৰা আনাটো ভাল
অ হয় হয়।
মানে তোমাৰ ইয়াত ওত বিশেষ কৈ তোমাত ধৰা সামগ্ৰীসমূহ কিনিবলৈ অ অনলাইন সুবিধাজনক কিন্তু যদি ওচৰৰ পৰা অনা যায় আৰু তোমাৰ ধৰা তেওঁলোকো মানে স্থানীয় মানে দোকানী সকলও উন্নত হয় আৰ।
উম! আৰু মানে কি এঁ কিছুমানে টো দোকান এখন দিয়ে মানে কি মানে কি উ ইনকাম কৰি আছে আৰু হয়নে কিন্তু আমি যুদি এ দোকান খনৰ পৰা নানি যদি চব খিনি বস্তু অনলাইনতে আনো তেতিয়া তেওঁল মানে তেওঁওলোকৰ দ দোকানীজনৰ ঘৰখনে কেনেকৈ নো চলিব তেনেকুৱাও কথা সেই কাৰণে আমি কিছু আমাৰ যিখিনি মানে সদায় যিখিনি বস্তু আমি সদায় ব্যৱহাৰ কৰো সেইখিনি আমি দক দোকানৰ পৰাই আনিব লাগে আৰু যিখিনি ধৰি লোৱা দোকানখনত নাতে তেতিয়ে মানে কি আমি অনলায়েন নত আনিব লাগে।
হয় হঁয়। আৰু তোমাৰ মানে চাবা আমাৰ মানে বৰ্তমান সময়ত মানে চাবা অনলাইন বজাৰৰ মানে ব্যৱহাৰটো বহুত বৃদ্ধি হৈ আইছে। টে ধৰা গাঁৱত গাঁও বা অঞ্চলতে মানে মানুহে মানে মোবাইলৰ জৰিয়তে মানে সামগ্ৰী অৰ্ডাৰ কৰে।
উম! হয়।
হয়নে।
হয়! হয়! আৰু মানে কি এঁ যিত যেতিয়াৰ পৰা মানে কি খোৱা বস্তু বোৰ অনলাইনত আনিব পাৰি তেতিয়াৰ পৰা মানে কি এই জাং ফুট ফাষ্ট ফুড এইবোৰ খোৱা মানো টো সেইটো মানে কি বহুত গৈছে কিন্তু সেইবোৰ বস্তু তো আচলতে খাব নালাগে দিয়াচোন বেছি কাৰণ সেইবোৰ খালে ত' উ মানে কি যিহেতু সেইবোৰত চেনী নিমখ এইবোৰ বহুত বেছি পৰিমানত থাকে। সেইকাৰণে সেইবোৰ বেছি খোৱাতো ভাল নহয় স্বাস্থ্যৰ কাৰণে বেয়া।
অঁ অ। আৰ মানে ভৱিষ্যতে তোমাৰ চাবা মানে অনলাইন আৰু অফলাইন দুয়োটা একেলগে মানে আগবাঢ়িব। কাৰণ মানে বহু ব্যৱসায়ে তোমাৰ এতিয়া মানে দোকানৰ লগতে অনলাইনও সেৱাৰ মানে আৰম্ভ কৰিছে আৰু।
উম! উম! হয় হয়। হয় আজিকালিতো মানে চব অনলাইনতে হৈ গৈছে চব খিনি।
উম! উম! হয় তে বন্ধু তোমাৰ লগত কথা পাতি ভালে লাগিল।
অঁ অঁ হয় মোৰো ভালে লাগিল বহুত দিনৰ মূৰত অঁ।
আকৌ ফোন কৰিম কেতিয়াবা।
অঁ অঁ হ'ব দিয়া তি।